অ পুনা-
অ পাইছো, পাইছো।
কোৱা?
অ বাকী বৰষুণ দি আছে নেকি?
এতিয়া অকমান অকমান দি আছে বেছি দিয়া নাই, অলপ অলপ।
আচ্ছা আচ্ছা, আচ্ছা আচ্ছা বাকী তোমালোকক খোৱা কেতিয়া হ'ল?
হা।
ভাত নহয় টোপনি যোৱা কেতিয়া আহে বোলে?
অ এঘাৰটা চাৰে এঘাৰটা মানত। কেতিয়াবা দেৰিও হয়, উম।
আচ্ছা আচ্ছা
তুমি কেতিয়া শুৱা?
মোৰ দেৰি হয় এই চিনেমা টিনেমা চাওঁতে বাজে দুটামান।
বাপৰে ৰাতি দুটা।
অ কেতিয়াবা ৰাতিপুৱাই যায়, চাৰিটা বাজি যায়।
ত ৰাতিপুৱাতটো চাগে বহুত দেৰিকে মানে দেৰিকে উঠা আৰু ন।
নাই ন টোপনি ভাঙি যায় দহটা মানত-
ৰাতিপুৱা পাঁচটাত উঠিও যোৱা।
দস্তাত দস্তাত
ন বাপৰে দহটা - মানে এঘাৰটা বাৰটাই বাজিব আৰু কেতিয়াবাতো এঘাৰটাত উঠা ছাগে ন
অ কেতিয়াবা মন গলে শুই থাকো কাম নাথাকিলে এনে কাম থাকিলে মই কেতিয়াবা এনেকুৱা এনেকুৱা মানে ৰেকৰ্ড আছে মোৰ নোখোৱাকেও কাৰত মানে কলেজ গুচি গৈছে।
পাবা।
মানে উপায় নাই কেতিয়াবা এনেই ধৰি লোৱা কেতিয়াবা যদি মানে এতিয়াতো ফিফা চলি আছে ন।
উম নাই নাই টোপনি খতি নকৰিবা জানা বহুত বেয়া। টোপনি খতি কৰিলেও উম গা বেয়া হয়।
উম মানে ফিফা চলি আছে তো, ফিফা এতিয়া চাৰিটালৈকে চোৱা হয়। চাৰিটালৈকে চালে চাৰে চাৰিটা মানত শুলে মানে উ- চাৰে চাৰেটাত খুললে ইণ্টাৰণশ্বিপ চলিছে ইণ্টাৰণশ্বিপত যাব কাৰে চাৰে এটা মান উঠো আৰু
অঁ
তাৰপাছত আহি ভালকে ফুৰি তিনি ঘন্টামান
উম উম ন ঠিকে আছে তেন্তে -
এনেই ফিফাটো মানে মেচ কৰিব বেয়া লাগে যে ৰা হলে। নিচা এটা আহিছে এইটো, সেইকাৰণে
ফ্ৰী ফায়াৰ টো তুমি খেলা নেকি।
ফিফাই নহয় ফিফা ৱৰ্ল্ড কাপ ফুটবল।
অ ফুটবল চোৱা মই ভাবিছো ফ্ৰ্ৰী ফায়াৰ গেম।
নাই নাই ফ্ৰী ফায়াৰ নহয় এইটো সৰুতে খেলিছিলো। উম, ফিফা মানে ৱৰ্লড কাপ চাই থাকোঁতে লেট হৈ যায় একব আৰু আজি নাই বাৰু আজি আজি খেল নাই কাইলৈ আছে।
অঁ আচ্ছা আচ্ছা।
উম, যোৱাকালিও সেই একেই চাৰিটা বাজিছে।
উম
চাৰিটা বাজি
আমাৰ হে অ কেতিয়াবা কেতিয়াবা ইয়া ক্ৰিকেটৰ শ্ব' আহে ন।
অঁ
চাই থাকে আৰু এই-
অ, তুমি নিছোৱা নেকি।
চাওঁ কেতিয়াবা মন গলে নহলে নাচাওঁ, আগতে- সৰুতে ইণ্টাৰেষ্ট আছিলে, এতিয়া আৰু নাই ইণ্টাৰেষ্ট নোহোৱা হৈ গৈছে।
উম সটো হয় বাৰ এইযোৰৰ লগত অকমান ইণ্টাৰেষ্টবিলাক নোহোৱা হৈ হৈছে
উম মোক ক'ৰবাত বাহিৰত যাব ইচ্ছা কৰি আছে বহুত দিন ওলোৱা নাই ন ঘৰৰ পৰা।
অ কিবা প্লেন বনাই লোৱা ওচৰতে শ্বিলং আছে।
উম, শ্বিলঙত বহুত গৈছো শ্বিলং।
অ তাকে ওচৰতে আৰু আমাৰ যেনেকে অৰুণাচল ওচৰতে আছে।
অ অৰুণাচলো ফুৰি আহিছো মই। লাষ্ট ইয়াৰ অৰুণাচল টাৱং। টাৱাং গৈছিলা?
অ এইবছৰ গৈছিলো মই গৈ থাকো এইবছৰ গৈছিলো।
অ মোৰ আৰু ইচ্ছা আছে যাব যাম।
মাৰ্চত হেৰিলৈ গৈছিলো মই শ্বিলং এই জয়ন্ত হিলৰ ফালে গৈছিলো শ্বিলং মানে।
উম অ তাতে ওখ বন্ধ হৈ যায় ন।
অ, মানে অ, সাটো অকমান মানে উম, টাবাঙৰ ফালে এটো নৰ্মেল নহয় আৰু। এ-এইটো তোমাৰ হেইটো হয় এই ৱেষ্ট - ৱেষ্ট কামেঙৰ চাইডে হয় মানে। অৰুণাচল ডিষ্ট্ৰিক্ট এখন। অলপ মানে তাত মানে উশাহটো মানে প্ৰব্লেম নহয় কিন্তু মানে বেলেগ ধৰণৰ লাগে আৰু অলপ মানে।
উম নহয় মানে অ অকমান অক্সিজেন লেভেল টো কম আছে কিয়। কি বহুত ওখ ন পাহাৰতটো। সেইকাৰণে, মানে আমাৰ এটা ইপিনে দাদাই- তা আছিলে দাদাও গৈছিলে ন লগত তেওঁ মানে বহুত শকত হা ত শক- কত হয় আৰু তেওঁৰ অকমান মানে আস্থামাৰ প্ৰব্লেম আছে। ড় তেওঁৰ কাৰণে মানে আমি বেছি দেৰি আৰু মানে ন মানে টাই স্পেণ্ড কৰা নাই আৰু মানে হাফ এন আৱাৰ মান এনজয়মেন্ট কৰিছো বৰফৰ জেগাত খেলি চেলি হাফ এন আৱাৰৰ লগা লগ আমি উভতি আহিছো আৰু।
আচ্ছা-আচ্ছা।
উম, বেছি দেৰি থাকিব পৰা নাই।
উম, আৰু অৰুণাচলত সেই টিপি - টিপি চিনি পোৱা ন?
অ, চিনি পাও।
অ, টিপিত গলে মানে যেতিয়া পানী নামো ন মানে ইয়াত যোনটো পানীৰ টেষ্ট আমাৰ ইয়াৰ ছুইমিং পুলবিলাক তাত মানে অলপ বেগ ধৰণৰ লাগিব। শাটো নাপায় যে ভালকে তাত নামিলে মানে কিবা মানে কিবা সাগৰ নামি যদি লাগে উশাহটো মানে নোহোৱা হৈ যায় তটো নিচিনা লাগে।
আৰু এটা যে কি পুখুৰী আছে ন পুৰা যে বৰফেদি ঢাকি যায় যে? চেলা পাচ ক্ৰছ কৰি কিনি নেকি?
কতাবাকত
উম, এটা যে মানে পুখুৰী আছে যে নদীৰ নিচিনা। সেইটো মানে চাব লাগে কি মানে গ্লাছ কিবা এটা পাতা আছে নেকি? মানে পানীটো পুৰা জমি যায় গ্লাছৰ দৰে
উম-উম তাত এতিয়াও জুমি আছে।
অহ',
উম,
আমাৰ সেই টুৰিষ্টৰ গাড়ীও চলাই ন কি ডান্স ক্লাছটো সপ্তাহত তিনিদিন থাকে ন। সেইটোত যায়ে থাকে মইয়ে নাযাও।
অ, হেৰি ন এই অহা যোৱা কৰি থাকে মানে।
অ',
উম, কি - কি চলাই চোম চাগে।
মানে চাৰি চকা হেৰি, আমাৰ বালে ন।
অ, বেলেগৰ।
উম, বেলেনো আছে মানে সি লৈ যায়, উম, কোনোবা বুকিং কৰিলে আহি যায় আৰু।
ভালেই অহ যোৱা হৈ থাকে যদি জেগা বিলাক চাব লাগে।
আৰ্মিৰ মানুহ বিলাকে মানে কনটেক কৰে ন তাত। ত' কেতিয়াবা দস দিন, পোন্ধৰ দিনৰ কাৰণে মানে বাহিৰত আৰু যায়। তাৰত ঠিকে আছে তোমাৰ তুমি ফুৰিব পাৰা মই নোৱাৰো।
হে - হে
হে - হে মই কৈছো মোকো বহাই লৈ যাবা তাতে হয় কি মানে আমি হিন্দীত কথা পাতো ন তই কি মই তোমাক লৈ নাযাও। তোমাক কেনেকে লৈ যাম পেচেঞজাৰৰ লগত তোমাক বহাই লৈ যাম নেকি? কি ক'ব মানুহে?
য়াকৌ তুমি গ'লে আকৌ পেচেঞ্জাৰ চিত এটাও কমি যাব।
সেইটোৱে হে, হে।
উম
আৰু পইচাও কাটি দিব ন মই গলে?
উম
এইকাৰণ নে আৰু মোক লৈ নাযায়।
কেতিয়া - কেতিয়া চলাই মানে প হখন টুৰিষ্টৰ সেই গাড়ীখন।
মানে যেতিয়া বুকিং আহে আৰু বাহিৰত তেতিয়া বাহিৰত যায় আৰু এনে এতে অলা উবেৰ চলাই আৰু।
অ',
মানে ডান্স ক্লাছখন থাৰ্চডে। অ এনে সদায় যায় গাড়ী চলাব?
অ
মানে থাছ দে, চেতাৰ দে আৰু ছানদে ডান্স ক্লাছত যায় সময় মানে যেতিয়া থাকে তেতিয়া আৰু মানে নাযায়, তেতিয়া বন্ধ থাকে গাড়ীখন।
আচ্ছা আচ্ছা।
এনে অওলা, উবেৰ এইটো চলাই।
অঁ ঠিকে আছ
ত কি এটা বিজনেচ এৰি নহয় ন, খালি ডান্স ক্লাছ থাকিলে চল চল নচলে ন! ষ্টুডেণ্টটো এতিয়া বেছি নাই!
অ নাই হেৰি, কি বুলি কয় এইটো এইটো গাড়ী বিজনেচটো ভালেই কিন্তু এইটো পইচা আছে অলপ।
অ
তাতেতো আৰু গুৱাহাটীত তাকো গাড়ীৰ ভাড়াটো বেছি। ওলা উবেৰ টো কিলোমিটাৰ হিচাপত কাটে।
উম লাষ্ট ইয়াৰ আমাৰ এটা হ তাৰ গাড়ী আছিলে চাৰি চকা চুইফ্ট ডিজায়াৰ
অ,
সেইটো বিকি মানে বিকি দিছে।
আচ্ছা।
মানে অ সেইটো মানে ই এম আইত আছিলে ন গাড়ীখন। ই এম আই চিষ্টেম আছিলে ত' সেইটো অকমান পইচা পেণ্ডিং হৈ গৈছিলে দুই তিন মাহৰ।
অ।
মানে আৰু তেতিয়াও মানে মা বহুত প্ৰব্লেমত আছিলে গা বেয়া আছ তেওঁৰ দুই বছৰৰ পৰা বেডত আছিলে ন! তেতিয়া পইচাৰ অকমান ফাইনেঞ্চিয়েলৰ প্ৰব্লেম হৈ গল আমাৰ। এতিয়া গাড়ি টো দিয়া হৈছে আৰু এতিয়া সেইকাৰণে বৰ্তমান এ তাই ইটোৱে গাড়ী আছে আৰু বালে'নো
মানে আগ দুখন আছিলে আৰু আগতে।
অ আগতে দুটা আছিলে।
উম উম। একোনাই হেৰি বিজনেচো ভাল চলিলে আৰু এখন কিনি লব।
উম সেইটোয়ে বিজনেচটো কেতিয়া এইটো বিজনেছতো এনেকুৱা হয়য়ে, কেতিয়াবা আপ ডাউন চলিয়ে
অ একো আহি যাব, আকৌ লাইনত।
সেএইটোৱে।
তুমি গাড়ী চলাব জানা না?
মই চাৰি চকা নাজানো। দুই চকা পাৰো। স্কুটি পাৰো চলাব এক্টিভা। হাইট খন বহুত সৰু না মোৰ ত' ইমান এটা ভালকে ভৰি নায যাই মোৰ ফৰ নাইন।
উহু।
বেতি চাপৰ
উম।
তথাপিও চলাই লওঁ।
অ হেৰি একো নাই শিল পিন্ধি লবা ক।
অ শিল পিন্ধিয়ে ওখ চেন্দেল থাকে ন সেইটোৱে ওখ চেন্দেল পিন্ধিয়ে চলাও।
অ
মোক চলাব নিদিয়েতো গাড়ী 'ৰাস্তাত। কয় মই কয় কি তুমি তেতিয়াই চলাবা, যেতিয়া মই বহিম তেতিয়া তুমি চলাবা, নহলে চলাব নালাগে। পলিটিয়ে চলাব।
বাকী বাইক চাইক তটো নোৱাই চাগে।
কাৰে।
ন ন তুমি বাইক পাৰা নাই?
মই বাইক নোৱাৰো বাইকত ভৰি নাযায়।
অ।
একতিবা স্কুটি তেটোত গুচি যায়। মোৰ স্কুটি আছে কিন্তু মোক চলাব নিদিয়ে। এনে ৰেখা থাকে, অ নিদিয়ে অকলে ৰাস্তাত চলাব নিদিয়ে।
আচ্ছা আচ্ছা।
বুলি মোৰ লাইচেঞ্চো বনাই দিয়া নাই, এনেকুৱা কথ- মাছ বদমাছ হয়।
ভয় কৰে।
যদি নালাগে তোমাক চলাবা
উম।
খালি মৰ্ণিঙত কেতিয়াবা মানে এনে আমাৰ ইয়াতে এটা এন ই এফ বুলি এটা জেগা আছে। তাতে মানে চাইক্লিং কৰে মানুহে চাইক্লিং বা গাড়ী প্ৰেক্টিচ কৰে আৰু। চলাই ত তাতে মৰ্ণিংত যাও মই চলাব প্ৰেক্টিচ কৰিব যাও।
ছা
মৰ্ণিঙৰ টাইমতে চলাও এনে ৰ'দত চলাব নেদিয়ে।
মৰ্ণিং এনে কিবা কমত উঠা হয়।
মৰ্ণিঙত এনে মই উঠো চাৰে চাৰিটাত, পাঁচটা।
বহুত শুনকালে উঠা দেখোন।
উম উঠো আৰু দুপৰীয়া শুই যাওঁ।
উঠি
মই উঠি উঠি অকমান এক্সাৰচাইজ কৰো তাৰপিছত মৰ্ণিং ৱাক কৰো।
আত্চ্ছা।
তাৰ পিছত ঘৰত আহি ঘৰৰ কাম বিলাক কৰোঁ। চবতকে উঠি আগতে ৰাতিপুৱা চাৰিটা বজাত চাৰে চাৰিটা মানত উঠ- উঠো উঠি কিনি ঘৰ খাৰো ঘৰ সাৰাৰ পিছত পানী চানী ছটিয়াই অকমান তাৰ পিছত বাহিৰত যাও মণ- কৰো এতিয়া আমাৰ ইতে ওচৰত আন্তিহতে থাকে ন আন্তি হতৰ লগত যাওঁ। সিহঁতৰ লগত ফুৰি চুৰি অহাৰ পিছত তাৰ পিছত ইয়াক উঠাও মোৰ হাজবেণ্ডক উঠাই তাৰপিছত গগৈক। গাড়ী চলাব যাওঁ।
আচ্ছা আচ্ছা।
সেইফিনে দি প্ৰেক্টিচ কৰি আহো, উ।
এনেও অ মানে হেৰি যে কি বুলি কয় বিয়া হোৱাৰ পিছত এনে অলপ মানে কাম জাম্প কৰিব লাগে যে এইকাৰণে সোনকালে উঠা হয় আৰু
উম এনেকুৱা নহয় মানে কৰো মোৰ কামতটো কি থাকে খালি ৰন্ধা বঢ়া থাকে
অ
বছ এইখিনিয়ে থাকে বাকী মোৰ হাজবেণ্ডে কৰি দিয়ে।
আচ্ছা আচ্ছা এনু মানুহ ইমান নাই নো ঘৰত কিনো কৰিব কাম নাই ইমান।
ক'লে নোৱাৰো মই ঘৰৰ কাম কিমান কৰিম।
উম।
মইতো বিয়াৰ পিছতেহে শিকিছো ভাত ৰন্ধা, ঘৰ মোচা, কাপ- পোৰ ধোৱা অ আগতে একো নোৱাৰিছিলোঁ।
কোনে শিকালে?
এই শিকাইছে
তাকে
বা ইউটিউবৰ পৰা চাই চাই
অ